হেল্ল' হেল্ল'
হেল্ল' অ'। কি খবৰ?
এয়া ভালেই তোমাৰ?
অ' মোৰো ভালেই।
অ'।
ইমান দিনৰ মূৰত ফোন কৰিলা আৰু।
ইমান দিনৰ মূৰত মানে মই টাইমে নাপাও।
আচ্ছা বাকী ভালে আছা নে নাই তুমি?
মই আছো বাৰু এতিয়া ইমান ঠিক নাই বেমাৰ হৈ আছে।
অ'।
তুমি?
মোৰো গা চা মানে ইমান ভাল লগা নাই আৰু। বেয়া হৈ আছে। উম।
বাকী পঢ়া শুনা।
পঢ়া শুনাাটো ঠিকে ঠাকে চলি আছে, তোমাৰ একজামবোৰো আহি গৈছে। কিবা খালা নে। নাই
মই নাই একো খোৱা নাই এতিয়া বাৰু, তুমি কিবা খালা নে নাই।
অঁ, মই খালো চাহ খালো।
অঁ। বাকী চবৰে ভাল নে
উম চব বৰে ভাল তোমাৰ?
মোৰো আছে চবে ঠিকেই।
আচ্ছা।
আৰু তোমাৰ পঢ়া-শুনা কেনেকুৱা চলি আছে।
মোৰো পঢ়া-শুনা ইমান ঠিক চলা নাই কিন্তু চলি আছে বাৰু।
চলি আছে ন' গাতটো বেয়া নেকি তোমাৰ
অ', মোৰ গাটো ইমান ঠিক নহয়।
অ', আচ্ছা। অ'।
হেৰি পঢ়া শুনাটো এতিয়াতো তোমাৰ আৰু কমপ্লিট হ'বই আৰু লাহে ধীৰে ন'। অ'। অ', তাৰ পিছত কি কৰিম বুলি ভাবিছা?
মই ভাবি আছোঁ যে অ', আগত মানে মই বিজনেছৰ ৰত মানে বিজনেচ কৰি বুলি ভাবিম। অ'।
অ'। বিজনেচতো বিজনেচতো ভালেই বাৰু। মানে এটা এটা লাইন, লাইন। লৈও কৰিব পাৰিবা।
উম, উম, বিজনেচ আৰু বিশৰ বাহিৰেও মানে চাকৰি তাকৰি
অ', অ', চাকৰিও ভাল মোৰো চাকৰি কৰিবলৈ মন আছে। এ, ফিউচাৰ যদি চাকৰিও চাকৰিতটো বাৰু থাকিবই বাৰু। তোমাৰ আকৌ যদি মন গ'লে তে এতিয়া আৰু বিজনেচটো সোমাই যাব পাৰিম। মানে বিজনেচত বেছি টি আছে জানা
অ', জানো মানে বিজনেচত মানে ট কা ধেৰ আছে।
অ'। টকা বহুত কিন্তু তাত খটাবও লাগিব যে খটাওতেওতো বহুত টকা যায় না।
মানে কিবা এটা কৰিবলৈ পাবলৈ কিবা এটাতো
ভুল লাগিব সেইটোৱে ব অ আৰু বাকী খানা পিনা
খানা পিনা নাই হ'বহে
আচ্ছা মোৰো নাই বনাম হে
অ অ মই মানে ভাবি আছোঁ আগত মই আ হেৰি কৰো কি কয় ল
উম
লত যদি মই হেৰি কৰিব পাৰোঁ দেন লৰ লগত লগত তো তোক টকা আহিবই
লড টোতো টকা আহিবই সেইটোৱেটো তোমাৰ কেচ যদি কেচ কেজ বিলাক বেছি থাকে তেতিয়াটো আৰু টকা আহিব উম
তাত টকা আহিলে মানে তাৰে বিজনেছ খুলিম মানে এক্সট্ৰাকে এটা থাকিব লাগে আৰু এনে তুমি কি ভাবিছা
মইতো ভাবিছো টুৱেলফৰ পিছত চাকৰি কৰিম তাৰপিছত এনে মানে এতিয়া টুৱেলফটো বাৰু কমপ্লিত টো হৈয়ে গ'ল বাৰু তোমাৰ মানে এনে পাৰ্ট টাইম জব কৰিম তাৰপিছত আৰু লাহে লাহে চাকৰি তাকৰি এপ্লাই মাৰিম গ্ৰেজোৱেচন টো কৰি আৰু ধুনীয়াকে
অ গ্ৰেজোৱেচনটো কৰি থোৱাটো ইম
অ আজিকালিতো চব মানে মানে ভাল ভাল জব বা কিবা হেৰি কৰিবলৈ যোৱাটো চব তোমাৰ আজিকালি গ্ৰেজুৱেচনে চাই প্ৰায় ভাগে
উম
বহুত ল'ৰা ছোৱালীটো উম বহুত ল'ৰা ছোৱালীটো ৰিজেক্ট ৰিজেক্ট কৰি দিয়ে না তোমাৰ কিছুমানৰ আজিকালি কিছুমানো তু কাষ্টো লৈ হয় কাষ্ট লৈ চাই তোমাৰ আকৌ মানে পঢ়া শুনাত কেনেকুৱা সব ফালৰ পৰাই চাই না আজিকালি তাকে আগততো ভাল আছিলে আগত তহ তোমাৰ এপ্লাই পৰা পাই গৈ আছিলে ইমান মানে কষ্ট তহ নাছিলে আৰু
অহ হ'বও তোমাৰনো আহ বিজিনেচ চিজিনেচ কিয় খুলিব মন আছিলে।
হা
তোমাৰ বিজনেচ চিজনেচ কিয় খুলিব মন আছে?
বিজনেছত মানে মোৰো খুলিব মানে তাত মানে মেইন কেচ তোমাৰ টকা প্ৰফিট বেছি যে
অহ
এদিনত মানে মানে ভা ভাবি লোৱা মানুহ এটাৰ তোমাৰ এক মাহত যিমান চেলাৰী হয় সেই, সেই মানেই সেইটো এইটো টকাটো মই এদিনত কমাম মানে তেনেকুৱা টাইপৰ মানে মোৰ মাইন্ড চটটো মানে কিন্তু বহুত টান‌ না বিজনেছ কৰিবলৈ বহুত মাথা খটাব লাগে যে
আৰু এনেই বিজনেছৰ বাহিৰে আৰু কি কৰিব মোৰ আছিল নো তোমাৰ?
বিজনেচৰ বাহিৰেটো চাকৰিটো এটা কলো তাৰপিছত ইনে পাৰটাইম কিবা টিচাৰ চিচাৰ তই যদি মানে মন যায় আৰু তেতিয়া আৰু কৰিম আৰু পাৰ্ট টাইমৰ কাৰণে কাৰণটো লাগিবই না হাতত পইচা থাকে নহয়, উম
কি কয় বিজনেছত তুমি সদায় যাব নালাগে বাৰু
উম বিজনেচত ধৰি লোৱা মানুহ কেইটামান থৈ দিলা তুমি, সিহঁতি চাই থাকিব লাহে লাহে হয় কি নহয় তুমি কিবা এটা আৰু এটা পাৰ্ট টাইম জব কৰি থাকা লাহে লাহে। তেতিয়া আৰু ইনকাম বেছি হৈ। থাকিব। মা মান্থ বা ডে বাই ডে।
উম মোৰ মানে বিজনেচটো খুলিব মন আছে আৰু। বিজনেছৰ সেইটোওতো বিজনেজতে পৰিব।
অ অ অ।
মানে বহুত কিবা কিবি কৰিব মন আছে আৰু।
অ অ। ভালেই বাৰু বিজনেচটো, কৰিলে কিন্তু বহুত প্ৰফিট হ'ব। আমাৰ তোমাৰ ইয়াত ক'ত এটা জোগাত এটা খুলিছিলে হা, বিজনেচ মানে। তোমাৰ গোটেই গ্ৰাউণ্ড দি দিছে মানে। তাৰ পিছত তাত মানে, মাটি কিনিব লাগি। তোমাৰ? আৰু তাৰপিছত মানে দি দিছ। চে বুইল্ডিং চিল্ডিং মানে চব এভ্ৰুঠিং মানে, তুমি মানে কিবা বিজনেছ কৰা পেট্ৰৰ বিজনেছ কৰা বা কিবা মধৰ বিজনেছ কৰা। বা তোমাৰ এইটো মাটি বালি এই চবৰ বিজনেচ কৰা। বা।
ত মানে ভাবি আছোঁ। আহ পেট্ৰলৰে বিজনেচটো খোলো তাত মানে প্ৰফিট ঢেৰ আছে।
বহুত প্ৰফিট আছে। তাত
উম আৰু তাৰ লগে লগে যদি পাৰো ৰেষ্টুৰেন্ট এখন খুলিম।
তোমাৰ আজিকালি পেট্ৰলটো খুলিবলে হেৰি লাগে নেকি? লাইচেন্স?
লাইচেন্ঞ্চো লাগি।
অ আ মধুৰ। টো খুলিলেটো লাইচেঞ্চ লাগে। উম
মানে লাইচেন্স লাগিবই আৰু।
উম এছত থাকিলে ভাল। এদিনতো মানে ধৰি লোৱা মিনিমাম তুমি থাৰ্তি টো ফৌৰটি থাউজেণ্ড টো আৰামচে আহি যাব পাৰিব এদিনত। তুমি যদি তাৰ পৰা যোনবিলাক কাম কৰে ধৰি লোৱা। ত সিহঁতক দিলা দুই হেজাৰ, তিনি হাজাৰ। বা তাৰ পৰা গ'লেই তোমাৰ বিশ হাজাৰ উম। সেইটোয়েটো ধৰি লোৱা না এদিনত তোমাৰ বিশ হেজাৰ মান গুচি গ'ল চবকে দি দি। তাৰপিছত তেতিয়াও টো তোমাৰ ওচৰত থাকিব ন বিশ হাজাৰ মান। বা পোন্ধৰ হাজাৰ। সেইটোৱে তেনেকুৱা প্ৰফিট থাকিলে ভাল।
উম।
আৰু এনে কি মন আছে? বিজনেছৰ ওপৰত বাদ দি।
ল' কৰিব মন আছে ল' চ কমপ্লিট কৰা হলে মানে মানে ধৰা তাত যদি মোৰ মোৰ মানে এটা কথা মই বৰ হৈ যাও জল্দি জল্দি।
অ মোৰো ছেম কিবা এটা বস্তুত মানে নহয়। খুব চে খুব মানে একমাহ মাহ দুমাহ মান মোৰ মানে জজ উঠে তাৰপিছত আকৌ তেনেকাই উম মই তোমাৰ যেতিয়া মই ফাৰ্ষ্ট ইয়েৰত আছিলোঁ তেতিয়া মানে মই কম্পিউটাৰ ক্লাছ জইন কৰিছিলো হা তোমাৰ তিনিমাহৰ ক'ৰ্চ। তাৰপিছত তাত তোমাৰ কিমান। একমাহ মান হ'ল হা তাৰ পিছত মানে মোৰ আৰু মন চন একদম পুৰা বেয়া হৈ গ'ল আৰু আৰু মোৰ কৰিবলে মন চন যোৱা নাই আৰু জানা।
উম মোৰো কম্পিউটাৰ ক্লাছ কৰাৰ কথা ইমান মন গৈ আছিল মই কম্পিউটাৰ ক্লাছ কৰিমেই কৰিমে। বুলি তাৰ পিছত এতিয়া গ'লো মই তিনি মাহ যেন তেন কমপ্লিট কৰিছো ঘৰৰ মানুহে গালি দিয়ে। কাৰণে।
উ বহুত ভাল উ ফিউচাৰত। কামগে।
উম আৰু ঘৰৰ। কৰ্চ কৰি আছে কম্পিউটাৰ শিক।
অ মোৰো এতিয়া। মেইন টোতো তোমাৰ এইটো পি জি এছ টি নেকি যে কিবা এটা নাম গ'ল মোৰ মুখতে নাহে অ।
উম।
সেইটো তোমাৰ এক বছৰ নে বাৰ মাহৰ কিমান হেৰি থাকে যে।
উম।
সেইটো ল'ব লাগে সেইটো। মেইন হয় সেইটো শিকি থলেতো য'তে ত'তে চাকৰি পাই যাব। পাৰ আৰু আৰামছে।
উমতিয়া মানে এতিয়াৰ পৰা সিকিব লাগে। আৰু।
উম।
আৰু। তাতে আমি হেৰিও পাওঁ ন। এতিয়া মনামত। পাহৰি থাকিলোঁ চাৰ্টিফিকেট।
অ, অ। আজিকালো চাৰটিফিকেট চ তাত মানে বনাছ পইণ্ট দি দিয়ে্ তোমাৰ দ বি এনেকে ম্কোৰ দি দিয়ে। আৰু নিজৰ মাৰ্কচ কেইটামানো। চাই মানে। শুকা আছে নে নাই বা হেৰি। সেইটো।
বাকী। দেউতা ক'ত আছে তোমাৰ।
সব ঘৰতে আছে। কাম বন কৰি আছো চব খানা। পনা বনাই আছে।
অহ। অ তুমিহে মোবাইল দি।
অ মইহে তোমাৰাল মনত পৰিল সেইটো। কাৰণে ভাবো অকণ ফোন চোন কৰো মনটো অকণ ভাল লাগি যাওক। ইমান দিন হল ফোন চোন কৰা নাই খবৰ এটাকে লও আৰু তোমাৰ
মানে ময়ো ভাবি আছিলো হা আকৌ ফোন চোন কৰিম কিন্তু টাইমে নাপ
অ মোৰ তো সেই টো কাৰণে আজি কলো যে না আজি কল কৰো কেনেকা আছে বা কেনেকা নাই সেইটো কাৰণে খবৰটো ললো আৰু ফোন চোন কৰি উম বাকী খানা পিনাতো দেৰিহে আছে এতিয়া তোমাৰ ন
অ মোৰ দেৰি আছে বাৰু এঘাৰটা বাজিছে দিয়ক তোমাৰ
অ মোৰতো চাৰে দহটামান বাজিব চাগে
অ
অম
আৰু ভাগৰুৱা যেনো লাগিছে যে
হা হা
প্ৰতি ভন্তি কি কৰিছে
চব আছে খেলি আছে পঢ়ি আছে
অ অ তুমি পঢ়া নাই
না মই পঢ়িম অলপ ৰৈ পেলাই টিউশ্যন আহিব মোৰ এতিয়া অলপ ৰৈ আঠটা মানত
অ অ
ঠিক আছে তেতিয়া ন পাছত ফোন কৰিম কেতিয়াবা ফ্ৰী হলে ন উ উ উ ঠিক আছে
উম